উম।
ইমান দেৰি লাগিল যে।
ওচৰত আন ফোন।
হিৰো, যে সেইকাৰণে আকৌ।
এ, বাপৰে বাপ অহ অহ অহ, অহ ৰ কব পাৰিজানো! কব পাৰি কব পাৰি।
কি কবি?
উম হয় তোৰ শব্দ কিতাপ।
মোক গালি পাৰিব গালি
অৱ, বাদ দে এইবিলাক মোৰ তাত এটা অৰ্ডাৰ আহিব বিনা পইচা তাত মই পইচাও দিয়া নাই।
বুঢ়িয়া। কি অৰ্ডাৰ আহিব?
উম নাই চোত। পাপা
কি মাল! সেইটো হয় কিনোতে
এ ৰাতি পিন্ধি আকৌ কি
অ সেইটো নেকি! সেই কি হ'ল আ হাপ পেণ্ট হাপ চোলা পিন্ধি শুই যাব লাগে।
সেইটোৱে ন ফিতে পাই আছো।
অ অ মোকো দি
যে দিম দে, নেক্সটবাৰ পালে। কি লাগে তোক হাফ পেন নে চোলাটো? মিকি মাউচ আছে জানিম নেকি? কি বাও, হা, হা
এই ভগৱান
চোলাটোত নাই হাফ পেণ্টোত আছে।
অঁ',
হেল্ল'-হেল্ল',
ক?
ঠিকে আছে নে?
মাত ইমান ভালকে শুনা নাই, অলপ-আলপকে, অ' এতিয়া আহিছে বাপ'ৰে, অ', বঢ়িয়াকে আহিছে এতিয়া।
আছিলো।
তই বা কি কৈ আছিলি।
মই সঁচাকে পাহৰি থাকিলো। কি বা কৈ আছিলো, অ' মই এইটো কৈছিলো কি মানে চা মূৰটো এইটো যে আহিব যে পোন্ধৰটা হে আহিব, তোৰ কিন্তু দশতাৰ আহিছিল, তই কি তোৰ মোৰ বেছি আহিব তোৰ যে কিন্তু মোৰ সেইটো পোন্ধৰটা আহিব, মানে ভাৱ। মোৰ কিমান কৰিছে, তোৰ দশ
নহয়-নহয়-নহয়-নহয় সেই দহটাতে হৈছে। বাকী খিনি হোৱা নাই, বাকী খিনি পিছত আহিব।
উম,
মানে বাকী পাঁচাৰ আৰু যেতিয়া বিছটা হৈ যাব বিছটা চকলেট হৈ যাব তেতিয়া আহিব। বুজিছ, সিখিনি সেই কি কয় গন্তি কৰাত নগল মানে, ঐ হে
উম।
অ'ৱাই অ'বা-অ'বা, মই এতিয়া গ'ম পালো। যে ন'শ অহ ষাঠি ন' নশ ষাঠি লগতে দুই টকা আৰু আহি আছে মোৰ ফোনটোত।
অ-অ-অ এইটো আহি যাব ভালহে।
নহয় মাৰ ফোনটোত নহয় মোৰ ফোনটোত।
অ' এই সেইকেইটা আগৰ চাগে ন।
নহয়। হ'ব পাৰে কাৰণ সেই গনাটো নাই ন নাই-নাই প্ৰথমত নশ ত্ৰিশ টকা ন ৰ, ন তিনি এক তাৰপিছত সাত-সাত ন' তাৰ পিছত উ নাচ ছয় ন ছয় দুই অঔ
দুই ছয় সা-
দুই ছয় সা- সাত দুই ক'ত এক
অঁ এই মোৰ মানে লিখা পঢ়াটো মানে
হ'ব হব দুই ছয় সাত দুই উ বা--আ
এইটোতো তই হেৰি ইউজ কৰিছ মানে ন একদম বেয়া কথা দেই এইটোতো সেইৰি কেলকুলেটৰ ইউজ কৰে নে মানুহে
মই এক যোগ এক সিটো কেলকুলেটৰ মাৰো
ইচ ৰাম
হি হি হি হি হি হি
কি যে হব কেনেকে হব
ধন্যবাদ।
কি ধন্যবাদ
হি হি হি তই তই মোৰ আহ কি ক এতোক প্ৰশংসা কৰিছ ন
উম হয় হয়
উম হয়
প্ৰশংসা কৰিছো নে কি নে অপ্ৰশংসা কৰিছো মই
প্ৰশংসা কৰিছ মোৰ হিচাপত প্ৰশংসা মানিছ সময় তুমি যি কয় কৰি থাকক মোৰ একো নেজায়।
ভাল এনেকে বহুতে কয়।
উম নিজ ভালে জগতে ভাল অ আজি এইৰ বাৰ্থডে অ জন্মদিন দেই নামাতে
খব
লগ ধৰিব লাগে
উম পালনতটো কৰিব লাগে মই ভাবিছো এই ফিল্মখন ডিলিট কৰি দিও এনেই ইমান স্পেচ খাব।
কোনখন এই ৰুমটো অঁ বান্দৰটো ম
এ মই ৰাখিছিলো মানে তোক চাইছো অঁ চাইছো এইখন তোক দিম বুলি মানে মই ৰা ৰাখি থৈ দিছিলো তোক দিব লাগিব ন
দে দে।
অঁ মই কেনেকে হাঁ হাঁ হাৱাত দলিয়াই দিম নেকি
হাঁ হাঁ হাঁ। হিঁ, হিঁ, আঁহ দেহ দেহ ধৰি ল। হ উ এই আগৰ যে দাস সেই কেইখন ন
নহয় নহয়
নে সেই খন
হয় তাৰ নাম? টোৱে বান্ধৰ, বি এন ডি এ আৰ।
কি', ক, ৰ, ৰ, ৰ দিছো ৰ মনটোয়ে ভাল লগা আচ্ছা বুজিছো এখন নতুন হয় ন
আহ নতুন হয় ন
অঁ গম পাই ছো উম ', বুজিছো, বুজিছো
বুজিছা ন ঠিক ঠিক বুজিলে ভাল লাগে মানে
বান্ধৰ কিবা কি বা বান্দৰ গা ই অঁ তাকে আমি কথা পাতি আছিলো ফিল্ম খনৰ
অঁ এইখনৰ অঁ
ছ ফিল্ম খনৰ ফিল্ম খনৰ পাগল খন যে আছে হৈছিলে সেইখনত
অঁ চালি ন
চালো।
মোৰতো ইমান ভাল লাগিল মই মানে মানে যোনবিলাক হেৰি শুনিছিলো ন' অ, দুবাৰে চাই দিম। দুই নম্বৰ বাৰ চাওঁতে মই দুটামান বস্তু নটিচ কৰিলো এই ৰা সি যেতিয়া ৰাতি যেতিয়া মানে সি সি বিচাৰে ন'? চাবিচোন তেতিয়াত মানে কি হয় ৰাতি যেতিয়া উঠে ন যেতিয়া বিচাৰি দেখিছ নে মানে ছোৱালীটোৰ হেৰিটো কেনেকুৱা থাকে মানে কেনেকে গায়েব হৈ যায় তাৰ পিছত পছত মানে কি বুলি কয় এম অ ভি ই এম ই এন টি
অ অলপ লাগিছে যে অলপ মেকুৰীটোৰ মেকুৰী টাইপ হয় তো
প্ৰথম চাওঁতেনো গমেই পোৱা নাছিলো সেইটো যোনটো হেৰি দিছিল ন খাবলৈ যে দিছিল পঠিয়াই দিছিল সেইটো মেকুৰী বনাইছে বুলি
স মে অ হে তই এতিয়াই তেতিয়াই গমাইছো নেকি মই তেতিয়াই গমপাইছো সেইকাৰণে সি বমি কৰিছে অ বহিয়া একেলগে ভিছে মই গম পাইছো যে এইটো মেকুৰীটোৱে বনাইছে সেইকাৰণেটো লিখ কথা আছে তাতে যে কিবা এই কিবা এটা দত দি কেনে কেত কুউছন মাক তেনেকাত কিবা লিখা আছিল তাতে গম পাইছো যে এইটো সেই মেকুৰীটো ভাজি কেনে বনাই তা কৈছিলে চোন তাই যেতিয়া চাৱাৰ টোত গৈছিলে মানে গা ধুব যেতিয়া গৈছিলে এৰ ল'ৰা ত' এনেকা কৈ আছিলেই যে তুমি মেকুৰীটো পোক কৰিব নোৱাৰা বুলি কে।
অ', তুমি মেকুৰী বনাব নোৱাৰা সেইটো সেইটো মই বহুত বেয়া পাইছোঁ এইটো খুজি কৈছে। নহয় কিন্তু তেতিয়া যেতিয়া কৈ আছিল ন'। মানছা মই প্ৰথমত চাওঁ তেন্তে তলত হেৰি থাকে যে চাপটাইটেল সেইটো নাছিল।
চবটাইটেলটো মোৰো নাছিল।
মোৰ নাছিল ত' মই ম যেতিয়া হেডফোন লগাই শুনি আছিলোঁ। মই তাৰ কথাটো শুনা নাই, মই মানে ভিতৰত সি টুং টাং তাই বাজাই আছ ছিল যে কিবা কিবি যে সেইটো খুলিছিল যে, মই মানে পুৰা হেডফোন লগাই শুন ন'।
অ'।
পেটতো তেতিয়া মানে মই ম মই সেইটো শুনি আছিল তাই কিপঢ়ি কৰি আছে বে ভিতৰত আৰু সেইটো বহুত ভয়ানক মানে ইয়াত ডাইৰেক্ট কি খেলছে জান না ইয়াত মান যোনটো একো নেদেখাই মানে চা যেতিয়া কে ম কেমেৰাটো কাট কৰি পেলাই এইটো দেখাই তেতিয়াহ'লে তাই কিবা ভাঙা ভাঙি দেখাব লাগিব সেইটো বেছিখৰচ হয়ব নে নহয়
উম উম
সেই কাৰণে আমাক বা আমাক ইমাজিন কৰিব দি দিছে আৰু সেইটোয়ে বেছি ভয়ানক সেইটো মানে একদম মা
হয় কিন্তু সঁচাকে
ভাল লাগিছে হয় নে নহয় এইটো মানে আমি আমি যেতিয়া প্ৰথম যে প্ৰথম যে প্ৰথম যেতিয়া তাই সুখী শুই থাকে আৰু চাই প্ৰথম অলপ টাইমৰ কাৰণে যে খালী ফ্ৰেমটা দেখাই যায় ফটোত চাই আছো কি এইটো কিয় দেখাই আছে
খালী ফিল্ম কোনতো
খালি ফ্ৰেম আৰে প্ৰথমবাৰ যেতিয়া শুই আছিল সি যে উঠি গৈছিল সি উঠি যোৱা নাছিল অলপ উঠি পেলাই চাই যায় পিছত এই কিনাৰত যে তাই লুকাই আছিল
অ আচ্ছা বুজিছো অ মই সেইটো চিন্টটো কবই ওলাইছিলো এতিয়া যে সেইখন কি আছে ৰাইট চাইডতো একো নাই ৰাইট চাইডতো অকল চেদ হৈ আছে মই এইটো বস্তু জ্ঞান দিছো সিটো কি হয় তাৰপিছত সেই কেইটা ওলাই আহিছে তাৰপিছ আৰু কিবা কতে সেনেকে পতা পতা গৈতে পিছফালে ৰিভাৰ্চ হে কৰিছে হলে কিহে ভগৱান কি হলে অ বাকী একো নাছিল আহ তোৰ একদম ইস্পিডত হ' জ্বলি গল
অ আৰু আৰু মানে মাজে মাজে কি হয় তাই যে নিজৰ নিজৰ চেঞ্চত আহি যায়
অঅ অ অ অ অ অ অ আৰু এটা চিনত যে আছে তাই কি কয় তাইতো শুই আছে য়ে কিন্তু কৈ তাইৰ নিজৰ আত্মাটো আছে
অ সেইটো নিজেই যোন ভিতৰত সোমাই আছে অ মোক মাৰি দে অ
কিবা কৈ আছে হেই
সেইটো সেইটোত আমাৰ যোনটো মেইন কেৰেক্টাৰ আছে ন সেইটোত সেই চিনটোত গম পাই আমাৰ মেইন কেৰেক্টাৰ টোত কিমান লেয়াৰ আছে মানে সি ভালতোতো হয় কিন্তু নিজৰে এটা ইচ্ছা থাকে ন এটা ডিজায়াৰ থাকে সি বিচাৰে কি তাই সদায় তাৰ লগত থাকক এনে অলপ নৰৰ্মেল কে থাকক মানে
অ সেইটোয়ে আৰু তাই তাই নহয় সি যিটিয়া ফাৰ্ষ্ট টাইম এ কি কয় যিটো চকলেটটো কিনাৰ আগতে কৈ আছিল যে এনেকা এটা হ'ব যে উইচটো কৰাৰ লগে লগে মানুহটো পিছত বহুত বেয়াকে আ কি কয় গোটেই বছৰ বছৰ নহয় গোটেই লাইফটো সেনেকাই থাকি যায় মানে বহুত পষ্টে ত সেনেকাই হৈছে
উম আৰু চাবিচোন সেই যোনটো বেছি গুচি আছিল তাইও ইমান ভালকে কোৱা নাই কথাটো কিন্তু
আহ তেনে এনে উপমিতে কৰি দিছোঁ আৰু তাই পিছফালে নেদে আহ পিছত নেদেখালেও তাইক বেলেগ আহিল উম
সেইটো কিন্তু বহুত মানে দেখাব লাগিছিল পিছত কিন্তু নেদেখালে ঠিকে আছে
দেখালে হয় ই মাৰিব গ'লে হয় এনেকা এনেকা কিবা কৰি লব গ'লে এতিয়া আৰু বেলেগ কিবা গ'লে হয়
আমাৰ আমাৰ আমাৰ মানে উম বহুত মনত বহুত হেৰি দি দিছে মানে কুৱেশনচ দি দিছে
অ প্ৰশ্ন